হেল্ল'
অ শুনিছানে।
শুনিছোঁ অ কি কৰিছা?
এয়া আছো এনে তুমি?
ময়ো তোমাৰ এই প্ৰসাদ কেইটামান খাই আছিলো।
অ খোৱা বোৱা কৰিলা।
কৰিলো অ তুমি খালা। ভাত খালানে অঁ অ
মই আছো এতিয়া এনেই বহি তোমাৰ-
অ সা
হেল্ল'
অঁ শুনিছোঁ কোৱা?
শুনিছা নে অ অ অ বতৰ কেনেকুৱা তোমালোকৰ ফালে?
বতৰ তোমাৰ অলপ অলপ ৰ'দ দি আছে। ইমান বেছি ৰ'দো দিয়া নাই। অ, তোমালোকৰ ফালে?
আমাৰ সেইফালেও, আমাৰ ইফালেও আজিবাৰ তোমাৰ ইমান ৰ'দ নাই। মধ্যমীয়া আৰু ৰ'দ বৰষুণৰ মাজতে। বৰষুণ নাই দিয়া বাও। মাজে মাজে দিয়ে।
অ।
মই তোমাৰ লগত আজি ট্ৰপিক এটা আলোচনা কৰিম বুলি- ফোন কৰে। ফোন- আ অ, তোমালোকৰ সেইফালে আগতে কুঁহিয়াৰ খেতি কৰা হয় ন?
হয় হয় কৰা হয়।
অ।
উম।
হেল্ল'
অ অ খেতি কুঁহিয়াৰ খেতি কৰা হয় আমাৰ তাত।
অ, অ হয়, কুঁহিয়াৰটো অসমৰ তোমাৰ এক গুৰুত্বপূৰ্ণ নগদ শস্য হয়।
হয় হয়।
উম, ইয়াৰ খেতিৰ জৰিয়তে বহুতে- ইয়াৰ খেতিৰ মানে জৰিয়তে বহুত কৃষকে উপাৰ্জন কৰে কুঁহিয়াৰ।
অ কি হয়, কুঁহিয়াৰ খেতিৰ বাবে মই তোমাৰ, মাটিতো তোমাৰ হেৰি ওপৰত ভোক, দুআশ আৰু পানী ওলাই যাব পৰা মাটি কুঁহিয়াৰ খেতিৰ বাবে সৰ্বোত্তম।
হয় হয়।
খেতি পথাৰত যথেষ্ট সূৰ্য পোহৰো লাগিব।
অ এই তোমাৰ অ কুঁহিয়াৰ খেতিটোৰ কাৰণে। উম।
উম।
কুঁহিয়াৰ বীজ কেনেকৈ ৰোৱা হয় জানানে? কুঁহিয়াৰ মানে সেই গছৰ যে চাইজ- মানে শকত শকত যে কান্দ সেইবিলাক যে টুকুৰাবিলাক কান্দ যাক মানে পিচ কাণ্ড বুলি কোৱা হয়।
হয়।
উম, মাটিত শাৰী শাৰীকৈ তোমাৰ ৰুই দিলে মানে সঠিক দূৰত্বত ব ৰুলে, মানে ৰোৱাটো অতি প্ৰয়োজনীয় তেতিয়াহে বাঢ়িব তোমাৰ ওখ হ'ব পাৰে।
অ। খেতি যত্ন খেতি কৰাৰ পিছত কি কি যত্ন লাগে জানানে?
অ। আৰু তোমাৰ খেতি কৰাৰ পিছত- অ নিয়মিত পানী দিব লাগিব, যোগান পানী তাৰপিছত- তাপা অপতীৰ্ণ তৰা যিবিলাক সৰু সৰু ধৰা লতা-চতা, বা সৰু সৰু তোমাৰ যিবোৰ ঘাঁহ বননি আৰু,
হয়।
সিবোৰ সিবোৰ- আঁতৰাই থাকিলে উম তোমাৰ মানে চাফা চিকুণ কৰি থাকিলে ভাল আৰু বা জৈৱিক, আহ জৈৱ সাৰ বা ৰাসায়নিক সাৰৰ সঠিক ব্যৱহাৰ কৰিব লাগে। পোক পৰুৱা তোমাৰ নিয়ন্ত্ৰণ কৰিব লাগে। সময়মতে যত্ন ললে উৎপাদন বৃদ্ধি পায়। আৰু এনেও তোমাৰ কুহিয়াৰটো তোমাৰ লাগিয়ে থাকে ন। কুঁহিয়াৰ পৰা যিহেতু চেনি তৈয়াৰ কৰা হয় গুৰ তৈয়াৰ কৰা হয়
হয় সাধাৰণতে তোমাৰ দহ মাহৰ পৰা বাৰ মাহৰ ভিতৰত কুঁহিয়াৰ পকি যায়
হয় হয়
তেতিয়াই কৃষকে কাটি কল বা উম বজাৰলৈ বিক্ৰী কৰে
উম উম কুঁহিয়াৰ পৰা তোমাক কি কি বস্তু ক কৰা হয় জানানে তুমি কুঁহিয়াৰ পৰা ধৰা আ চেনী বা গুৰৰ তাৰপা এতিয়াতো তোমাৰ গৰম দিনততো কুঁহিয়াৰ ৰসটো অতিকৈ প্ৰয়োজনীয় প্ৰস্ৰাবৰ কাৰণেই হওক অ বা যত নি কৰ কাৰণেও ভাল নেকি কুঁহিয়াৰ ৰসটো তোমাৰ এতিয়া খালে ভাল হয় প্ৰস্ৰাৱটো চাফা হয়
হয় কুঁহিয়াৰ শুকান অৱশিষ্ট ইন্ধন বা কাগজ উদ্যোগতো ব্যৱহাৰ কৰা হয় বোলে
হয় হয় অ
অ
এই কুঁহিয়াৰ খোৱাতো বহুত উপকাৰী অকণমান পোৱা পোৱা নে
অ কুঁহিয়াৰ ৰসত প্ৰাকৃতিক চেনী খনিজ পদাৰ্থ আৰু পানী থাকে গৰম দিনত ই শৰীৰটো সতেজ কৰি ৰাখে তোমাৰ
সতেজ কৰি ৰাখে কিন্তু তোমাৰ ইয়াৰ উপকাৰিতা যেনেকে আছে অপকাৰিতাও আছে ক তোমাৰ চুগাৰ পেচেণ্ট বা ডায়েবেটিছ পেচেণ্টে যদি তোমাৰ এই কুঁহিয়াৰ ৰসটো বেছি খাবলে হয় মানে অলপ দিগদাৰ সেই চুগাৰটো বাঢ়ি যাবলৈ ধৰে
অ
তাৰ পিছত কৃষকসকলে মানে সমস্যাৰ কিছুমান সন্মুখীন হয় এ ধৰা তোমাৰ অনিয়ম অনিয়মিত বৰষুণ বৰষুণ যদি তোমাৰ ভালকে নাপায় ভাল নহয় নহয় অকল কুঁহিয়া বুলিয়ে নহয় তোমাৰ অ বেলেগ বস্তু বিলাকৰ যদি অ নিয়মিত ভাৱে বা অ মানে জোখৰ সময়কণত যদি বৰষুণ নোপোৱা বা পানী নেপায় তেতিয়া বেয়া হয় বান হয় বা খৰাং হয় পোক পৰুৱা আক্ৰমণ বৃদ্ধি পায়
হয়
বজাৰত মানে মূল্যতো নোপোৱাতো মানে ডাঙৰ সমস্যা হৈ যায় ন কৃষক সকলে যিহেতু ইমান কষ্ট কৰি কুঁহিয়াৰ খেতি কৰা হয় তেওঁলোকৰ উ চিত মতে যদি প্ৰাপ্য উম মানে প্ৰাপ্য নাপায় তেতিয়া তোমাৰ অ তেওঁলোক মানে অসুবিধাৰ সন্মুখীন হবলগীয়া হয়
হয় উন্নত জাতৰ তোমাৰ বীজ ব্যৱহাৰ আধুনিক কৃষি পদ্ধতি গ্ৰহণ কৰি মাটি পৰীক্ষাতো মানে কৰি লব লাগে তেতিয়া মানে এইবিলাক পোক পৰুৱাও নধৰে
হয়
উম হম
সঠিক তুমি
উম উম জলসিঞ্চনৰ ব্যৱস্থা বা চৰকাৰী সহায় ত কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ জৰিয়তে এই সমস্যাবোৰ কমাব পাৰি গম পাইছানে আহ মানে ধৰক কুঁহিয়াৰ - কুঁহিয়াৰ খেতি বুলিয়ে নহওক তোমাৰ বিভিন্ন খেতিৰে মানে নিজে যদি অকমান আ মানে জনা হয় অভিজ্ঞ ফালৰ পৰা তেতিয়া উ মানে খেতিবোৰ ভাল হয় আৰু।
হয়, উম। তোমাৰ একেবাৰে ইয়াৰ লগত ধৰি চেনিকল উদ্যোগ চেনেকল, গুৰ উৎপাদন পৰিবেহন পৰিবহন আৰু ব্যৱসায় জৰি়য়তে বহু লোকৰ কৰ্ম সংস্থাপনো হয় কুঁহিয়াৰ খেতিৰ জৰিয়তে।
হয় হয় উম।
হয়।
একেবাৰে ঠিক সেইটো কথা এই ধৰা তোমাৰ কুঁহিয়াৰ খেতিয়ে গ্ৰাম্য অৰ্থনীতিতো যথেষ্ট আগবঢ়া অ অৱদান আগবঢ়াই মানে কি হয় আৰু গাঁৱৰ মানুহবিলাকে ধৰা তোমাৰ আহ বেলেগ কৰিব নোৱাৰিলেও যাৰ মাটি আছে ধৰা, আহ বেছি মাটি থকা আহবিলাকো তোমাৰ কুঁহিয়াৰ লগাই থ থুলে আৰু কুঁহিয়াৰ নিৰ্দিষ্ট সময়ত তাক উপযুক্ত পানীয়ে হওক, সাৰ দিয়ে হওক আহ তোমাৰ মানে বৃদ্ধি হয় ন? কিমান বৃদ্ধি হয় আৰু কৃষকসকলৰ? আ বৃদ্ধি হলে তোমাৰ তাৰ পৰা বেছি - বেছি পেলাইতো তোমাৰ এতিয়া অ চেনী কাৰণেতো কিমান প্ৰয়োজন হয় আৰু তোমাৰ হেৰি কুঁহিয়াৰ বা গুৰৰ কাৰনে এইটো আমাৰ টো গুৰটো খাই যিহেতু আমাৰ জলপানটো অসমীয়াৰ খুব প্ৰিয় ন জলপানটো।
হয়।
উম, কুঁহিয়াৰো সেই তেনেদৰে
অসমীয়া মানুহক জলপান লাগেই কুঁহিয়াৰৰ যে কি জলপানৰ লগত তোমাৰ গুৰটো খাবলৈ লাগেই।
লাগে অ, অ একেবাৰে সেইটোতো এ কেবাৰে ঢেকীয়াৰ লগত জড়িত তোমাৰ এতিয়া তুমি যেনেকে কলা চেনীকল অ চেনি কলটো এটা হেৰি ন বা গুৰ উৎপাদনে হওক, পৰিবহণ বা উম ব্যৱসায়ৰ জৰিয়তে লোকৰ মানে কৰ্ম সংস্থাপেনাই হৈ যায়টো এতিয়া তোমাৰ চেনীকলত কাম কৰে বুলি কয় কিছুমানে সেইটো এটা কৰ্ম সংস্থাপনে হয়।
অ।
উম কৃষকসকলৰ মানে এনেকুৱা পৰিশ্ৰমৰ কাৰণেতো আমি ধৰা তোমাৰ অ বিভিন্ন পিজাত মানে সামগ্ৰী পাওঁ।
হয়।
অ, সেইখিনি আৰু চাই মেলি চবফালে কৰিব লাগে বাচ।
হয়' হয়।
আহ চবখিনি চাই মেলি কৰিলে তোমাৰ আহ সময়মতে যদি আহ সাৰ, পানী তাত দিয়া হয় তেতিয়াহে
তেতিয়াহে তোমাৰ মানে বৃদ্ধি পাব আৰু।
হয়' হয়', কুঁহিয়াৰ খেতিৰ পৰা তোমাৰ বহুত মানুহ মই উপকৃত হোৱা দেখিছো। আমাৰ তাৰে তোমাৰ শি শিমদুগুৰি ছাইদত তোমাৰ আমাৰ ভিনদেও এজনৰ পুৰা কুঁহিয়াৰ খেতি কৰিয়ে বহুত উন্নত হৈছে মানে।
অ', সেইটোয়ে সময়মতে তোমাৰ সাৰ - পানী দিলে যে।
হয়, উম, সিহঁতে বহুত যথেষ্ট কষ্টও কৰে, মানে ধৰিলোৱা এটা দু, মানে যৌথক ফেমিলীয়ে তেনেকে কুহিয়াৰ খেতিৰ পৰা চলি আছে, সিহঁতে।
তোমাৰ মানে কি হয়, কুঁহিয়াৰ খে, কুঁহিয়াৰ খেতি কৰাৰ লগতে মানে কষ্ট আছে, কাৰণ ৰোৱা মানে তোমাৰ ৰুব লাগে এবাৰ, তাৰপিছত আকৌ তোমাৰ কোৰো, মাৰিব লাগে ন, তেনেকে চপাই মেলি ধৰা। কৰা খিনিয়ে গম পায়, আৰু। উম, সেইখিনি মানে কোৰ-চোৰ মাৰি হ'লেও মানে কষ্ট চ'ব, চবতে কষ্ট আছে। হ'লেও মানে সেই লাগি থাকিব লাগে আৰু, এইবিলাকত তোমাৰ।
উম,
এয়া মানুহৰ কৰ্ম সংস্থাপনো মানে হুতে, এতিয়া চেনী কল ধৰা এতিয়া চেনী কলটো কিমান আৰু। চেনী, কলতো মানুহে কিমান কৰ্ম সংস্থাপন কৰি আছে এতিয়া।
উম, তোমাৰ মাজুলীতটো কুঁহিয়াৰ খেতিতো বহুত কৰা হয়। আকৌ, তোমাৰ হেৰি কুঁহিয়াটো তোমাৰ ফেচ গুৰতো, তোমাৰ মাজুলী চাইদৰ গুৰতো ভাল তোমাৰ। বাকী তুমি কিছুমান গুৰত তোমাৰ চেনি মিলাই, আটা গুৰি মিলাই।
হয়, অ,
সেইবিলাক, গুৰ তুমি খাই টেচ নোপোৱা।
আৰু আজিকালি বিশেষকে গুৰ বিলাকত তোমাৰ চ'দা দি দিয়ে গম পাইছ নে, কিছুমান গুৰ তুমি খাবলৈ মানে এই ভাল নোপোৱা, কিবা এটা গোন্ধ অহা নিচিনা হয়। অ, এতিয়া মাজুলীৰ যিটো ফ্ৰেচ গুৰ ন,
অ,
সেই গুৰটো তেওঁলোকে মানে কি কৰে, টিঙত বা এনেকুৱা ডাঙৰ, ডাঙৰ চৰিয়া যিহেতু আমাৰ পেহী ঘৰতে তেনেকে মানে দে, দেখা পাইছো দেই মই। এনেকুৱা ডাঙৰ মানে, এখন কি বুলি কয় নাজানো। ডাঙৰ হেৰিখনৰ তলত জুই দি থাকি, ওপৰৰ ফালে মানে তোমাৰ ফেনবোৰৰ নিচিনা যিখিনি মানে প্ৰথমতে হয়, ফেন গুৰৰ নিচিনাকে কিন্তু ফেন গুৰু বুলিয়ে কয় নেকি, লিকটীয়া যিখিনি গুৰু হয়।
হয়, তোমাৰ ফেন গুৰটো খাই বহুত ভাল লাগে দেই, আকৌ এটা পকা ৰস বুলি থাকে যে, সেইটো খাই ভাল লাগে।
অ, অ, মই খাইছো বাৰু সেইটো অ,
উম, উম,
এই মাজুলীতো তোমাৰ আৰু কুঁহিয়াৰ খেতি কাৰণে বিখ্যাত বুলিয কব পাৰি, কুঁহিয়া হ'ওক মানহ হ'ওক। উম,
উম, ফেচ গুৰ তোমাৰ, এই উম, মা, এই শিমলুগুৰি ফালেতো বহুত কুঁহিয়াৰ খেতি কৰা হয়। মৰগুৰি কমলপুৰ চাইদে, ম, সিইটোয়েটো কও কুঁহিয়াৰ খেতিৰ ওপৰতে, বহুত লাখ, লাখ টকা বছৰেকত ইনকাম কৰে মানে। মই নিজে দেখিছো।
হয়, হয়।
অ, যথেষ্ট লাভ আছে।
উম, আছে আছে। হ'ব দিয়া, তেতিয়া ঠিক আছে দেই।
অ অ
হ'ব।